আহ ভালে আছো। তুমি ভালে আছা?
অ মই ভালে আছো দিয়া। এ মই আজি ৰাতিপুৱা বাহিৰলৈ ওলাম বুলি ভাবিছিলোঁ। মই আজি ৰাতিপুৱা বাহিৰলৈ ওলাম বুলি ভাবিছিলো। তোমাৰ লগত মই কৈছিলো নহয় কালি বাহিৰলৈ ওলাম বুলি। কিন্তু ওলাবলৈ নোৱাৰিলো। ইমান বৰষুণ এতিয়াওতো বৰষুণ দিয়ে আছে। কি কম আৰু।
বহুত বৰ শুনা তাকে আমিতো ভাবিছিলো আমি ওলাম বুলি। কথাটো হৈছিলে আমাৰ, এই বৰষুণৰ কাৰণে ওলাবই পৰা নাই আৰু। নহলে আজি ধুনীয়াকে ঘূৰিব গ'লে হয় কৰবাত ভাল এটা ঠাই চাইছিলো আমি ন।
হয়। তুমি এনে আজি পুৱা উঠি কিনে কি কি কৰিছা আজি। ৰাতিপুৱা উঠি কিনে।
মই বেছি একো কৰা নাই নিজৰ এই খোৱা লোৱা কৰিলো কোনে বৰষুণৰ কাৰণে আৰু মান শুই থাকিব ইচ্ছা কৰিলে ৰাতি মই জল্দিও নুঠিলো অলপ দেৰিকে উঠিলো আৰু। ইমান বৰষুণ বৰষুণতো নকমে আজিকালি বৰষুণে এইবিলাক চব বতৰৰ কাৰণে হৈ আছে। বৰষুণ বাঢ়ি গৈ আছে।
বায়ু পৰিৱৰ্তনৰ বাবে।
অ তাকেতো আৰু এনে আজি তুমি কি বাহিৰলৈ গৈছিলা নেকি?
নাই ক'ত বৰষুণত ক'ত যাম আৰু এনে ঘৰত আছিলো আৰু অকমান ব ব্যায়াম চাম কৰিলো, গা পাত ধুলো গা পাত। ধৰি কিনে অকমান ভাত চাত খাই ললো আৰু এতিয়া এনে বহিলো আজৰি বিজৰি। কি ক'ম আৰু কৰাৰটো কামে নাই নহয় এতিয়া আৰু বৰষুণ কিবা কাম। স্থগিত হৈ গল কি কৰিম আৰু কোৱা? এইটোৱে। আৰু এনে তুমি ঘৰত বহি কিনে বেছিভাগ সময় কি কৰা তুমি এনে। ঘৰত থাকিলে।
ঘৰত থাকিলে মোৰ বেছিভাগ সময়ত সেনেকুৱাকো কৰাৱা নাযায় কিন্তু মান মোবাইল চোৱাই যায়, আৰু মোবাইলতে কিবা ভিডিঅ। থাকো অলপ নিজৰ পঢ়া শুনা কিব কৰো আৰু এনে এতিয়াতো বৰষুণ দি আছে বৰষুণৰ কাৰণে অসুবিধা লাগিছে। বাহিৰলৈ ওলাবই নোৱাৰি গোটেই খিনি পানী -পানী এইফালে অলপ ওলালে কাপোৰ লে লেতেৰা হৈ যাব খোজ কাঢ়িব নোৱাৰি পানী- পানী হৈ যায় গোটেই সেইকাৰণে বেয়া লাগে। আৰু এনে তোমাৰ এইফালে খ অ তোমালোকৰ এইফালে বহুত বৰষুণ আছে ন মানে বজ্ৰপাতো হৈ আছে নেকি? ন কিবা ভই নি লাগিছে নেকি আকৌ।
অ আগতেতো সৰু থাকোঁতে ভয় লাগিছিলে কিন্তু এতিয়া ইমান ভয় চয় নালাগে। অ বজ্ৰপাটো আমাৰ মানে‌ ইযাত হৈছে কেইবাৰ হল তিনি চাৰিবাৰ হলে চাগে আমাৰ প্ৰায় তিনি চাৰি দিনৰ পৰাইতো বৰষুণ হৈয়ে আছে। হৈ আছে ন তিন চাৰি দি।
ত সেইটো তুমি আগতে বৰষুণৰ সময়ত হৈ থাকো ল'ৰালি কাল কি কি কৰিছিলা এনেই। কিবা মনত পৰে নেকি মেমৰী কিবা।
অ এই হেৰি সৰু থাকোঁতে আমি মানে যেনেকুৱা মই কাগজৰ নাও বনাই কিনে। বৰষুণততিয়া পানী জমা হৈ থাকে ন আমাৰ চোতালত, সেই চোতালত কি হৈছিল কাগজৰ কিনো তাতে অ ডুবাই ডষ্ট্ৰিক নাটো ভাহি -ভাহি কিনে যাই ভাল লাগে চাই কেনে সেইবোৰ কৰিছিলো তাৰপছত বৰষুণত। পানীবোৰ আহিলে টিনৰ পৰা যেতিয়া পানীবোৰ টুক টুক কে পৰে সেইবোৰ হাতেৰে চুই সতি হাতেৰে খেলা যায়। সেইবিলাক কিছুমান আৰু গা ধুছিলো বহুত এতিয়াতো এনেকা বৰষুণৰ পানী ইমান লেতেৰা হৈ হৈছে আজিকালিতো এ চি কিনো হয় ন সেইকাৰণে এতিয়া এই পানীত বেছিকৈ গা চা ধোৱা নহয় এনে তুমি কিবা এই বৰষুণ পানী তোমালোকে জমা চমা কৰা নেকি মানুহক মই দেখিছোঁ সঞ্চয় কৰি কিনে নাই পাছত আৰু ব্যৱহাৰ কৰে। তোমালোকে কৰা নেকি?
হয় কৰো কৰা যায় আমাৰ আমাৰ সেইকাৰণে বেলেগকে মানে চিষ্টেম কৰাই আছে। কণকৃতে দি এটা ৱাল টাইপ কণ্টেনৰ বনোৱা আছে তাতে বৰষুণ পানী জমা হয় আৰু তাৰপিছত সেইটো ফিল্টাৰ কৰি কিনে ফিল্টাৰ কৰি কিনে খোৱাৰ কামত বা কিবা বাচন চাচন ধোৱাৰ কামত লোৱা হয় আৰু কাৰণ বেছি কিন্তু লগ লগৰ নহয়। হয় আৰু যদি তোমাৰ ধৰা লগে তিনি চাৰি দিন বৰষুণ দি আছে ন। তেনেতে তোমাৰ এয়াৰটো ফ্ৰেছ হৈ যায়। তেতিয়া হ'লে আমি মানে খোৱা কামত লওঁ আৰু এনে খোৱা কামত লোৱা নাযায়।
উম
এনেই এনেই গা পা ধুতে লোৱা নাযায় এনে বাচন বৰ্তন খিনি ধোৱা কামত লোৱা যায় তোমালোকে কৰা নেকি এনেক কেনেকুৱা
অ মানে আমি মানে কৰো আমি বৰষুণৰ পানীটো যিটো মানে সঞ্চয় কৰি থৈ দিওঁ বাল্টি ত আৰু দ্ৰামত ভৰাই কেনে ধৰি দিও সেইটো দি কিনে আমি খোৱা পানীটো একো নকৰো কাৰণ বৰষুণ পানীতো লেতেৰা খাবতো নালাগে। সেইটো দেকাৰনে কাপোৰ ধোৱা বাচনখিনি কৰিব পাৰি কিন্তু ফিল্টাৰ কৰি কেনে কৰো কাৰণ তাতেতো বীজাণু থাকে। আৰু এইফালে বেছি দিন আকৌ পানী যদি জমা হয় সেইটো বেয়া সেনেক তো ৰাখিব নালাগে এই মহ ত আছএই ডায়ৰিয়া মেলেৰিয়া এইবোৰ বেমাৰ হ'ব। সেইকাৰণে পানী মই পেলাই দিযে আৰু একদিনতে মানে ব্যৱহাৰ কৰি কেনে শেষ কৰি ৰো কাপোৰ চাপোৰ ধুই কেনে ৰাস্তা চাফা কৰা বা পানী ঢালা গছত পানী দিয়া সেইবোৰ কিছুমান কাম কৰো যিবোৰ মানে আমাৰ বৰষুণৰ পানী আকৌ ব ব্যৱহাৰ হৈ যায় সেইটো ভালো আমাৰ কাৰণে এনেই বৰষুণৰ কাৰণে যে বানপানী হৈ আছে। ইমান এই আজিকালিতো এই তিনিদিনৰ পৰা আমাৰ ইয়াত বৰষুণ দি আছে সেইটো কাৰণে কিমান কিমান জাগাত বানপানী হৈছে ন‌? এই বানপানীৰ ক কাৰণ বিলাক জানা নেকি মানে কিবা কোৱাচোন অলপ এই অসমৰ এই বানপানীৰ বিষয়ে,
অসম মেইনলি বানপানীৰ কাৰণতটো হ'ল তোমাৰ এই চৰকাৰৰ বেছিভাগ গুৰুত্ব নিদিয়ে ন ৰা ৰাস্তা খাস্তা বানাক বনাই আছে তাতে তোমাৰ জাবৰ জোথৰ বিলাক জমা হৈ থাকে ন জাবৰ জোথৰ বিলাক জমা হৈ থাকে। লাগিলে পানীতটো যাবলৈ ৰাস্তাই নাপায় ৰাস্তা নাপালে আৰু তোমাৰ মাটিৰ ওপৰতে উঠি যায় ড্ৰেইনৰ ওপৰত দি আৰু তোমাৰ নদীতটো অভাৰফ্ল' হয় তে, তেতিয়া হ'লে তেতিয়া হ'লে মানে বানপানীতটো হয় আৰু এইটো চৰকাৰে মই ভাবো চৰকাৰে এইটো। ওপৰত গুৰুত্বটো দিব লাগে কিন্তু বহুতো কম গুৰুত্ব দিয়ে‌। সেইটোয়েতো আৰু তুমি বৰষুণৰ দিনত মানে কি কি বস্তু খাই কিনে ভাল পোৱা আৰু মৰগিন‌‌ টো হেৰি, চাহ পকৰা এইবিলাক কিন্তু খাই কিনে বহুত বৰ ভাল পাওঁ তুমি এনে কি কি খাই কিনে ভাল পোৱা।
মোৰো এই চিঙৰা তাচত বিস্কুট মানে বৰষুণ যেতিয়া ঠাণ্ডা ঠাণ্ডা বতাহ দি থাকে ন এইফালে ঠাণ্ডা হৈ যায় গোটেই ব তেতিয়া মানে গৰম গৰম চাহ লগতে অলপ চিঙৰা বা বিস্কুট হ'লে বহুত ভাল লাগে। সেইকাৰণে তেতিয়া মানে খোৱাতটো ইমান ভাল লাগে ন বৰষুণৰ বতৰ এইফালে তোমাৰ বৰষুণৰ মাত। আহি থাকে ঠাণ্ডা বতাই থাকে আৰু গৰম চাহ যদি খোৱা হয় তেতিয়া এই ঠাণ্ডা বতৰত গাটো গোটেই গৰম হৈ আৰু ভালো লাগে মনটোও ভাল লাগে। নে তুমি এই বৰষুণৰ সময়ত কিবা গান চান শুনা নে তুমি?
অ মই গান মই এনে অসমীয়া গান যিবিলাক জুবিনদাৰ গান। বিলাক আগৰ গান বিলাক আছিল নহয় জুবিন দাৰ সেইবিলাক গান মই। গান মই বহুত ভাল পাওঁ। তুমি এনেই জুবিনদাৰ গান কিছুমান শুনা নেকি?
অ জুবিনৰ গানতো বহুতে শুনো মোৰ এটা প্লে' লিষ্টে বনোৱা আছে য'ত অকল জুবিনৰ গানেই আছে তাতে মই হেৰি মায়াবিনী মায়াবিনী গান আছে তাৰপিছত এইফালে তোমাৰ ৰুমাল তাৰপিছত আৰু বহুত ধৰণৰ জুবিন দাৰ আগৰ পুৰণা তোমাৰ এলবামৰ গান আছে ৰদ আজি গানটো সেই গান বোৰ মানে ইমান ধুনীয়া লাগে যে যিমান বাৰ শুনিমি সিমান বাৰে ভাল লাগে। আৰু এনেকুৱা বতৰ হ'লেতো আৰু ভাল লাগে তাকে আৰু আমাৰ এইফালতো যিমান মানে ইমান ইমান ট্ৰেফিক জাম ন সেইকাৰণে আৰু ভালো নালাগে তোমাৰ ওচৰত ৰাস্তা সিফালে বহুত ট্ৰেফিক হয় নেকি বৰষুণৰ সময়ত?
আমাৰ ইয়াতে হয় আমাৰ ইয়াতে বেছি নহয়। কাৰণ ইয়াতে যান বাহ যাতায়াতৰ ইমান সুবিধা নাই আৰু আমাৰ ইয়াতে ৰাস্তাবিলাক ইমান ডাইৰেক্টলি মেইন ৰোড নহয় না আমাৰ ইয়াতে সেইকাৰণে ইমান বেছি জাম নহয় আৰু তুমি এনে স্কুলত থাকোতে বৰষুণত কেতিয়াবা ভিজিছিলা নেকি স্কুলত থাকোতে? মই কিন্তু ভিজিছিলো দেই পাঁচ ছয় বাৰ ভিজিছিলো।
মইতো বহুত বাৰে মোৰ এনেকুৱা হৈছে স্কুলত যাওঁ মানে ছাতিলো নাযাওঁ বৰষুণৰ সময় থাকে তেতিয়া আহাৰ সময়ত বৰষুণ দি দিয়ে সেনেকুৱা হয় তাছত সৰুতে বন্ধুৰ লগত এ ইচ্ছা কৰি ভিজিছিলো বহুতবাৰ তেতিয়া ভাল লাগিছিলে সেইকাৰণে মানে বৰষুণৰ সময়ত ভিকা যায় আৰু তুমি মানে কি এই বৰষুণৰ সময়ত কি ফুটবল চুটবল খেলা নেকি আকৌ স্কুলত ভিজিছিলা যে কৈছা?
হয় ফুটবল ক্ৰিকেট এইবিলাক খেলি খেলি ভাল লাগিছিলে মানে আগতে বৰষুণৰ দিনত জিকি জিকি কিনে খেলিবলৈ কিবা বেলেগে মজা লাগিছিলে আমি চব ফ্ৰেণ্ড বিলাক মিলি কিনে এ বহুত খেলিছিলো এ ব এতিয়া মনত পৰে মোৰ কিছুমান কথা
কেডাত আৰু এই বৰষুণত পাৰিছা ন খেলিব?
হয় তুমি হেৰি নেটৱৰ্ক এ হেৰি কি বুলি কয় বৰষুণৰ দিনত ন কাৰেণ্ট চাৰেণ্ট গুচি যোৱাটো আৰু নেটৱৰ্কৰ বহুত প্ৰব্লেম যায় কিন্তু তোমাৰ তাতে হয় নেকি ন কেতিয়াবা শ্ল' হয় নেকি ইণ্টাৰনেট বিলাক।
হয়টো মানে এই বৰষুণৰ সময়ত কি হয় আমাৰ যেতিয়া বতাহ দি থাকে ওপৰত যেতিয়া মেঘ হৈ যায় ন বহুত ক'লা হৈ যায় গোটা আকাশটো তেতিয়া মানে সেই টাৱাৰ মোৰ মানে নেটৱৰ্ক নাপাই হেইকানে বহুতৰে নেটৱৰ্ক টো শ্লোৱ হৈ যায় ভিডিঅ নচলে বা ফোনোতো আমাৰ কাট খাই যায় ফোন কৰিলে আমি আনৰ লগত কথা নহয় ভালকৈ আমি মানে শুনা নাপাও বা হয়তো কাটি যায় মাতটো নাহে সেনেকুৱা হয়। হৈ থাকে বৰষুণৰ সময়ত আৰু ইফালে যিয়ে মানে ইন্টাৰনেটটো শ্ল' হৈ যায় ন আৰু লগতে কাৰেণ্টটো বহুত কাটে মানে অলপমান বৰষুণ দিলে তাৰপিছতে কাৰেণ্টটো গুচি যাব কাৰণ কাটিলেও ঠিকে থাকে কাৰণ বৰষুণ যদি বেছি‌ দিয়ে পাছত আকৌ এইফালে ৰাস্তাত ইফাল বিজুতি কিবা দুৰ্ঘটনা, ঘটিব পাৰে সেইকাৰণে সিহঁতে কাৰেণ্টটো কাটি দিয়ে আৰু বৰষুণ কমিলে সিহঁতে আকৌ কাৰেণ্টটো দি দিয়ে সেইটোৱে মই ভাবো আৰু মানে এইবোৰ কিছুমান কষ্ট হয় আৰু এতিয়া মোবাইল চাৰ্জো নাথাকে এতিয়া সমস্যা হৈ যায় বহুত কিন্তু বৰষুণ এটা সৌন্দৰ্য হৈছে ক'ব গ'লে এই সৌন্দৰ্যৰ বিষয়ে তুমি কিবা কোৱাচোন অলপমান বৰষুণে কি কি সৌন্দৰ্য থাকে?
আচ্ছা মই এনে ভাবো যে যে এই গছ গছনি বিলাক ন গছ গছনিবিলাক তোমাৰ হেৰি ধুই কিনে পৰিষ্কাৰ হৈ যায় তাৰ পিছত তোমাৰ মাটিৰ পাই বৰ ভাল গন্ধ ওলাই দেই মাটিৰ পাই। আৰু গন্ধটো মোৰ বহুত ভাল লাগে আৰু কব গলে আৰু তোমাৰ এনে কিবা ভাল বিশেষ কিবা এনেকুৱা আছে নেকি অভিজ্ঞতা যিবিলাক মানে উম মাটিৰ পায় বৰষুণ বৰষুণ বাবে হয় আৰু
অহ, বৰষুণত -বনষুণৰ কাৰণে মোক ক'ব গ'লে ম টো দেখিছোঁ কাৰণ যেতিয়া গছ বেছি লাক গছ -গছনিবিলাক থাকে বা আমাৰ খেতি- খেতি যে আমাৰ কৃষকসকলে কৰে সেই বৰষুণ যদি নাথাকে তেতিয়াহ'লে সিহঁতৰ কাৰণে বহুত অসুবিধা হৈ যাব তেওঁলোকৰ খেতি নহ'ব ভাল ফচ নহব আমাৰ এইফালে ব বতৰত এ' চাউল নাহিব দালি নাহিব ন 'সেই কাৰণে আমাৰ বৰষুণটো দৰকাৰ আৰু যেতিয়া বৰষুণ দিয়ে বৰষুণৰ পানীতে মানে এটা এক ধৰণৰ গুণ আছে সেই গুণটো কি কৰে মাটিৰ উৰ্বৰতাটো বঢ়াই দিয়ে। মাটিটো আৰু গুণাগুণ বঢ়াই দিয়ে মাটিতো গোটেইখিনি ভিজাই দিয়ে খেতিয়কসকলৰ কাৰণে ভাল হয় শুকান মাটিটো বা শুকান পথাৰতটো ধুনীয়াকে বিজী -ভিজি উঠে আৰু তাতে খেতি বৰ সহজতে হয় তাতে পুলি ৰব পাৰে। বহোৰ সজা আৰু এই খেতিয়কসকলে যে বৰষুণৰ সময়ত নে কেনেকৈ যে খেতি বিলাক যে কৰে আৰু এইফালে কি- কি মানে দ্ৰব্যবলাক যে দিয়ে বৰষুণৰ সময়ত তেওঁলোকে কি- কি কৰে জানা নেকি কিবা?
এনেতো মই বিশেষ নাজানো কিন্তু মই কেতিয়াবা দেখি ছিলো আৰু এই বৰষুণৰ সময়ত ধান- ৰোৱা কামটো বেছিকৈ হয় বুলি দেখা পাইছো আৰু মই। মানুহ বিলাকে বোকাত নামি কিনে ধান ৰোপন বিলাক কৰে আৰু বৰষুণত যেন বেছিকে মই যিতো দেখা পাইছো। সেইটোয়ে আৰু কাৰণ ধান ৰোৱাৰ কাৰণে তোমাৰ বেছিকে পানী লাগে। ত'পানী লাগা বাবে তোমাৰ বৰষুণতো পানী হৈ থাকে ন'ম মাথত বা কিবা ম খোলা ময়দানত ত' তেতিয়া তেখেতে মানে গছ ৰুপান বিলাক বা তোমাৰ ধান ৰোপণ বিলাক বেছিকৈ কৰে আৰু কাৰণ পানীটো পায়ে যায় ইমান পানীৰ দৰকাৰো নহয় যেতিয়া সেয়ে দিয়া ঠিকে আছে দিয়া কেতিয়াবা মই এইজি এতিয়াতো ওলোৱাতো নহ'ব পিছত কবাচোন কেতিয়া ওলাম বৰষুণ কমাৰ পিছত।
অহ, আমাৰ এই যিটো আমি ভাবিছিলো বা যিটো প্লেন কৰিছোঁ সেইটো নহ'লে বৰষুণৰ কাৰণে কেনচলেই হ'ল আমাৰ প্লেনটো আমি বাৰু ওলাম দিয়া আমি চাওঁ ৰবা বৰষুণো কমে নে নাই মই লতো চাইছো যে মানে কমে নে নাই তাকে ভাবিছো চৰকাৰৰ পৰা একোটো একো নিউজ আহা নাই ন'?
নাই অহা।
অহ
দিয়া ঠিক আছে দিয়া।